আহ কি কৰিছা?
এ আছিলো এনেই বহি তুমি।
মইও এনেই আছো তোমাৰ বহি।
আহ যাবা কৰিলা।
খোৱা বোৱা কৰিলো অ তুমি কৰিলা নে।
অ কৰিলো। সেই। পিঠিৰ চাইডতটো কালিৰ পৰা অলপ বিষ হৈ আছে মানে কিয় গেছে হৈছে নে কি হৈছে জানো। ধৰিব পৰা নাই
এই আজিকালি চবৰে তোমাৰ বিষ হৈছে মোৰ এতিয়া তোমাৰ আঙুলি এ এয়া মুঠি মাৰিব নোৱাৰো হেনে।
অঁ।
আুলোৰ বিষ হ আঙুলিবিলাক।
অঁ অঁ অঁ হয় হয়। বিষটো খুব বাঢ়ি গৈছে আজিকালি অ এতিয়া মানে। হয় অঁ।
উম।
আমাৰ।
আঙুলিবোৰ তোমাৰ কেইদিনমান তোমাৰ ভাল পাও তোমাৰ কম। তাৰপিছত আকৌ আকৌ খুলি আহ। সেই কে এই গাৰ ককালৰ বিষত তোমাৰ। কাৰোতো নহে শুব লাগে বোলে তেতিয়া ভাল।
অঁ। আহঁ।
তাকে আজিকালি মানে বিষটো তোমাৰ এইবোৰ খাদ্য সম্ভাৰৰ লগতো অকণমান হেৰি থাকে গম পাইছা নাই আজিকালি মানে ধৰা সেই বিলাক গা গাঁঠিৰ বিষ কিবাৰ বিষ যে হবলৈ ধৰিছে তোমাৰ এই বিষ বোৰ ধৰা এতিয়া কিনুকা প্ৰ টিনৰ অভাৱত হ'ব পাৰে কেলচিয়ামৰ অভাৱত হ'ব পাৰে উম কেলচিয়াম কমিলেও তোমাৰ বহুত বিষ হয় আকৌ গম পাইছ ছা নে এই আঁঠুৰ ঘিলাবোৰ যে সেইবোৰ যে বিষ যে হয় কেলচিয়ামৰ কাৰণেও হয় আকৌ তোমাৰ আজিকালি কিমান বেমাৰ ওলায় থাইৰইডৰ পৰা ধৰি চব নহয় এতিয়া কিছুমান থাইৰদ দেখিছো থাইৰদ হোৱা মানুহ দেখিছো তোমাৰ ফুলি যায় কিছুমান ক্ষিণাই যায়
উম কিছুমান থাইৰদ শকতো হয় কিছুমান ক্ষিণাই যায়
ক্ষিণাই যায় অঁ তোমাৰ এতিয়া কি ক' এতিয়া মেডি মানে তোমাৰ মেডিকেললৈ গ'লে মানে তোমাৰ এটা বেমাৰ দেখুৱাবলৈ গ'লে নহ'ব তোমাৰ প্ৰত্যেক তো হেৰিয়ে তোমাক মানে এতিয়া টেষ্ট কৰিব দিব তেতিয়াহে তুমি আচল বেমাৰ দেখা পাবা মানে
হয়। উম তোমাৰ এই হদ বেগ বিলাক যে হদ বেগ বিলাক অঁ ললে ভাল নিকি বাৰু
অঁ এ হট বেগ হট বেগ
অহঁ।
অঁ হডবেগটো লব পাৰি ধৰা তোমাৰ একেবাৰে এক একেৰাহেনো কিমান লৈ থাকিব আৰু সেইটো এতিয়া ঘৰতে অকণমান বোলে বিষ হৈছে একেবাৰে ডাঙৰ বিষ বোৰতো তোমাৰ ভা ভাল নহয় এতিয়া কিছুমান মানুহৰ ককাল বিষ দেখিছো তোমাৰ ভালেই নহয় দেখোন
তাকেই হা আজি আজিকালিতো বিষটো বেছি সে হ'বলৈ ল'লে মানুহৰ
উম। আৰু মানুহে আজিকালি য়োগা নকৰে অকমান এক্সাৰচাইজো কৰিব লাগে মানুহে
কৰিব লাগে অ
উম তাৰপৰা খোৱা বোৱাবোৰ অকণ গুৰুত্ব দিব লাগে
উম উম কেলচিয়াম থকা বস্তুতটো বেছি খাব লাগে
কেলচিয়াম থকা বস্তুটো বেছি খাব লাগে অ আজিকালি তোমাৰ এতিয়া মাছত কিমান প্ৰ'টিন থাকে ধৰাচোন এতিয়া আমি যিবোৰ মাছ খাই আছোঁ বা কেতিয়াবা এতিয়াতো ধৰা প্ৰত্যয়েক চহৰ ঘৰতেতো তোমাৰ ফিচাৰী নাথাকিব পাৰে হয় নহয়। ঘৰৰ মাছটো লোকেল মাছটো খাবলে কিছুমানতটো কি কিনিও খাব লাগে সেই কিনা মাছ বিলাকত ফৰমেলিন ধলা থাকে সেইবিলাকতো একো প্ৰটিনৰ নামত একোৱেই নাই।
নাই অ
সেইবিলাকত প্ৰটিনৰ নামত একোৱেই নাই।
তোমাৰ বিষৰ ককাল বিষৰ কাৰণে তোমাৰ এই কোমল কোমল ধৰিলা টোচক বিলাক বেয়া। বেয়া বুলি কোৱা শুনো। অলপ টান মানে হেৰি তুচকত শুলে ভাল। কোমলটো তোমাৰ বিষ বেছিহে হয় বুলি কোৱা শুনো
বেছিহে হয় অলপ টানত শুব লাগে। আৰু প্ৰায় আজিকালি কি আজিকালি বিছনা কাঠৰ বিছনা তোমাৰ নাইয়ে দেখিছা নাই চব তোমাৰ লোহ লোহা বিছনা তাৰপিছত আকৌ তোমাৰ প্লাই বৰ্ড বোৰ যে প্লাইবৰ্ডবোৰ পাৰি থোৱা থাকে বিশেষ কে মানুহ কাঠৰ বিচনাত শুব লাগে।
লাগে অ।
উম কাঠৰ বিচনা শুলে ভাল।
উম বিষ চিক বোহৰ কাৰণেও। আজিকালি আৰু কাঠৰ কোনো গেৰাণ্টি নাইকিয়া হ'ল যে।
উম।
অ সেইকাৰণে মানুহে একোৱা ষ্টিলৰ হওঁক বা- ভাড় হওঁক তেনেকুৱা বিলাক ব্যৱহাৰ কৰিবলে বেছিকে ল'লে।
ল'লে অ।
সুবিধাও হয় ঘপককে পইচা দিলেই পায়।
পইচা দিলে পায় অ আৰু কম খৰচত তোমাৰ অ কম ইনভেইচত মানে বহু এতিয়া তুমি পাচ হাজাৰ টকাত যিখন বিচনা তুমি আনিব পাৰিবা লোহাৰৰ সেইখন বিচনা কাঠৰ বিচনাখন তো তুমি- আনিব নোৱাৰা ন।
নোৱাৰি অ কাঠৰ তোমাৰ দাম ধেৰ যে।
দাম ধেই আৰু পাঁচ হাজাৰ টকাৰ বিচনাখন তুমি লোহাৰৰ বা ষ্টিলৰ আনিলে পাঁচ হাজাৰ টকাৰ বিচনাখনত তোমাক কেইবাটা মানুহ শুব পাৰিব কিন্ত কাটৰ যিখন পাঁচ হাজাৰ টকাৰ বিচনা আহিব তাৰ আকৌ তুমি পাঁচটা ছটা মানুহ শুব নোৱাৰ নহয়।
নোৱাৰে অ
সেইকাৰণে মানুহ বিলাকে মানে লাভ নিজৰ লাভটো চাই পেলাইহে তোমাৰ কাম কৰে আজিকালি গম পাইছা নাই। বেমাৰ বোৰ সেইটো কাৰণে ম মই এতিয়া এতিয়া বিষ বোৰ যে প্ৰায় মানুহ বোলে ক'বালে গৈয়ে কি হৈছে এই বিষ ককা ককালৰ বিষ সাতৰ বিষ।
নাই।
এ চব মানুহৰ মুখত অকল তোমাৰ বিশৰ কথাটোৱে বেছিকে শুনো আজিকালি।
অ এনেকুৱা আজিকালি খাটি সৰিয়হৰ তেলো নাই নহয়। খাটি সৰিয়হৰ তেল একদম খুব মালিচ কৰিব লাগে আকন গছৰ পাত যে আকন গছৰ অ আৰু আকন গছৰ প শিকিব লাগে তোমাৰ তোমাৰ এই ঘিঁউ একদম বহু পুৰণি যুগীয়া ঘিঁউ ঘিউে আমাৰ। দেতাৰ মানে এবাৰ বিষ হৈছিলে তোমাৰ ডক্টৰক দেখুৱালোঁ ড ডক্টৰক দেখুৱাই মেডিচিনো খাই আছে তোমাৰ আমি একদম আকন গছৰ পাত তাৰপিছত তোমাৰ এই একদম বহু দিনীয়া পুৰণি ঘিঁউ। ঘিউ গলাই গলাই মালিচ কৰি কৰি মালিচ কৰি কৰি লাষ্টত ভাল হ'লগৈ আৰু।
উম।
কৰিব লাগে সন্ধিয়া সময়ত। অ, বিষৰ কাৰণে ভাল। একদম প পুৰ মানে পুৰণা ঘিউ আৰু তোমাৰ।
অ।
ইমান পুৰণা হয় সি উম যিমান পুৰণো হয় সিমান ইমান ভাল আৰু।
অ, অ।
এইেইবোৰ মানে বিষ বিষ শিখ বোৰ নহবলৈ আজিকালি ধৰা এতিয়া আৰু মানুহ বিলাকে কাম নকৰা হৈছে নহয় আজিকালি চব আৰু অ, একদম ডিজিটেল যুগ বুলিয়ে কব পাৰি আৰু তোমাৰ।
একোৱে নকয়।
কাম নকৰা হৈছে।
উম।
আৰু তোমাৰ একোহে বহি বহি থাকিলে মানুহ বিলাকৰ ভৰিবোৰ একদম ফুলি যোৱা নিচিনা হয় চাবাচোন।
ফুলি যোৱা জঠৰ হোৱা গোটেই হয়।
এতিয়া আমি বিলাক খোজকাঢ়ি ফুৰো কাৰণে এতিয়া দিনটো যেতিয়া তুমি কোনোবা ঠাই বহি থাকিবা নহয় তুমি চাবাচোন। মানে ভৰিবলাক এনেক খোৱা এটা তোমাৰ মানে লাগে মানে আজিৰ দিনটো যেন মোৰ অকৰা লাগি আছে গোটেই ভৰিকেইটা। তেনেকুৱা হৈ যায় মানে।
মোৰতো তোমাৰ আজি কেলচিয়াম টেবলেট খালে ভাল পাই থাকো আকৌ আজি এইকেইদিন খোৱা নাই। তোমাৰ আঙুলি, গাঁঠি বিষ হৈছে ফুলিছে। হাতৰ আঙুলিবোৰ তোমাৰ মুঠি মাৰিবলৈ অসুবিধা হৈছে। দুইটা হাত, মাজতে ভৰি বিলাক হ'ল। ভাল হৈছিলে এতিয়া আকৌ আজিৰ পৰা হাতকেইটা আৰম্ভ হৈছো।
আৰু টেবলেটটো খাই থকাটো খুব ভাল নহয় আকৌ। টেবলেটটো দিয়ে বাৰু কেলচিয়ামৰ টেবলেটটো। টেবলেট খোৱা খোৱাকেও মানে তোমাৰ যিবিলাক পৰি মানে আমাৰ যিবোৰ মানে সতেজ পাচলি হওক কিবা হওক সেইটো খোৱা ভাল। টেবলেটটো কিডনীৰ কাৰণে খুব বেয়া। বেয়া মানে কি একেৰাহে যদি তুমি টেবলেট ব্যৱহাৰ কৰি থাককা তোমাক সেইটোৱে মানে লাষ্টত কামত নিদিয়া হৈ যায়গে।
হয়।
উম, এতিয়া ধৰা তোমাৰ এতিয়া গেছ হ'ল বুলি ঘপককে সেই গেছৰ টেবলেটটো আহি এই নহয় হাতলৈ আৰু। সেই টেবলেটটো খাওঁতে খাওঁতে এতিয়া এতিয়া প্ৰেছাৰৰ টেবলেত কিছুমান মানুহক দেখিছোঁ মই প্ৰেছাৰৰ টেবলেট একদম খায়ে থাকে নেখালেই নহয় প্ৰেছাৰ চুগাৰৰ টেবলেট। কিন্তু, সেই টেবলেট কেইটা নোখোৱাকে অকণমান ডায়েট মেইনটেইন কৰি নিজে খোজকাঢ়ি পেলাই মানে তোমাৰ সেইটো নিয়ন্ত্ৰণ কৰি থকাটো বেছি ভাল।
ভাল ভাল উম।
উম, ধৰা তোমাৰ এতিয়া সেইবোৰ চেনী তেনিবোৰ অলপ কম খাব লাগে বা আলু হওক। কম কম কৰি মানে খাই কামটো মানে তোমাৰ শ্ৰমতটো বেছি কৰিব লাগে। তেতিয়া তোমাৰ ধুনীয়া মানে ধৰা স্বাস্থ্যটোও ভালে থাকে ধা তোমাৰ টেবলেট
আহ।
সেইটোয়ে আৰু এই ক মানে কামটো কৰিব লাগে মানুহে। তুমি খোৱা খোৱা অনুযায়ী তুমি যদি শ্ৰম কৰা তেতিয়া তোমাৰ স্বাস্থ্য ভালে থাকিব। যদি খাই পেলাই আমি একেৰাহে বহিয়ে থাকো। এক তাৰ পৰাতো আমাৰ একো
অ, হ কুবেত চিত নাপাবা
উম, আৰু কিছুমানৰ আজিকালি মই প্ৰায় মানে ধৰা এতিয়া চাকৰিয়ালা মানুহ বিলাক ৰ ধৰা হাচবেন থাকিলেও নাথাকিলে ও তেওঁলোকতো ওলাই য পিছত তেওঁলোকৰ খুব মানে ধৰা একো কাম বন নাথাকে হেহেঁতৰ। ধনী শ্ৰেণীৰ মানুহৰ কথা কৈছো, আহ ত' হেয়েতে বহি বহি মই দেখিছো মানে দেই একদম ভৰি চৰি তোমাৰ মানে ফুলি যোৱা দেখিছো মই। সেইবোৰ কিহৰ কাৰণে হয় নিজে শ্ৰম নকৰৰা কাৰণে নে হয়, ঘৰত থকা গৰুজনীও যদি তুমি চম্ভালিব নোৱাৰা মানুহে এজনী হৈ পেলাই যদি তুমি চম্ভালিব নোৱাৰা সেইজনী যদি বেছি দিব মানে বেছি দিব লগীয়া হয়, তুমি অকমান ইফাল সিফাল যদি কৰিব নোৱাৰা। ক'ৰ পৰা তুমি মানে তোমাৰ মানে দেহাটো মানে হেৰি হব অকমান।
তেজটো চলাচল হৈ থাকিলে তোমাৰ উম দেহাটোও ভাল হৈ থাকিব।
উম।
খোজ চোজ কাঢ়িলে তেজটো বেছি চলাচল হয়।
চলাচল হয় সেই গৰুজনীৰ পৰা তুমি সেই গৰুজনী বেছি দিয়াআছে তোমাৰ এটা কাম কমি গ'ল ন, সেই গৰুজনী যদি লগত যদি লাগি থাকিলে হয় সেই গাখীৰকণো খাবলৈ পাই, নিজৰ ঘৰৰ সতেজ গাখীৰ কি কন আৰু তোমাৰ শ্ৰমো হয় আৰু তোমাৰ মনো ভাল লাগি থাকি লে গৰুজনীৰ লগত লাগি থাকিলে হয় নহয়? উম ত আজিকালি সেয়া গৰু মানুহে প্ৰায় পুহিবলৈ এৰিছেই। গাহ আজিকালি হোটেলত দৈ পায়েই।
উম। ভেজাল বস্তুেহে আৰু দোকানত দই টো তোমাৰ।
হয় হয়।
উম
এতিয়া
তাপা
সেইয়াই আৰু।
গৰম গৰম পানীতো ধৰিলোৱা অলপ গৰম পানী গা চা ধুললেও বিষটো কমে বুলি কয়, কিন্তু একে ৰাহে এক কে ৰাহে তোমাৰ গৰম পানীতো ব্যৱহাৰ কৰি থাকিলেও হাঁহবোৰ খুখুৰীয়া হৈ যায় বুলি
খুৰখুুৰীয়া হৈ যায় হয় অ, এ মানে কি হয় গৰম পানীটো স্কিনৰ কাৰণে ইমান ভাল নহয় নহয়।
নহয় অ
উম স্কিনৰ কাৰণে ভাল নহয় গৰম পানীটো ইমান।
ঠিক আছে হ'ব তেতিয়া।
অ ঠিক আছে হ'ব।
অ খবৰ এটা কৰিলো।